হেল্ল'
শুন শুনিছানে?
তৰিছো আও।
ভাত খালা নাই?
নাই খোৱা।
মই শুইছোহি। শুই আছিলোঁ ইয়াৰ লগতে।
অ মইয়ো বিচনাতে পৰি আছোঁ।
ছোৱালি পোৱাহি নাই নিকি?
ৰয় দে।
কেইলে ইমান দেৰি হ'ল?
মিটিং আছে যে।
অ, অ, অ। দাদা আনিবলে গ'ল নে কি?
গল ছুটি দিয়া নাই যে।
অহ,
সেইকাৰণে শুই আছো ভাতো কইনা।
কিয় হয়।
বিছে কাপোৰ টিটিলে নে?
কাপোৰ তিটিবলে নেপালে বাৰু। তো হেৰি কি বুলি কয় যিমানে বৰষুণ সিমানহে দেখোন গৰমহে উঠিছে।
উম,
একদম ঘামি তিতি গৈছো গে কাৰেণ্টটো গুচি গ'ল।
আমাৰ মেন চুইচ ডবাই থৈছে।
বতৰডাল সঁচাকে দেই।
চোৱা নাই।
কোৱা।
বতৰে একদম সো কই দিছে আও।
উম, মাতিবলৈ এইবাৰো ঠিক নাই।
বতৰৰে আহে সময়ত গৈ চাবাচোন তোমাৰ হেৰি ৰ'দ দি দিব।
অহ,
মাত। ই হেৰি হৈ যাব।
টিকা ফটা ৰদ দি দিব আজি।
মানুহ ওলাব নোৱাকে।
অহ, এতিয়াও অকণ পিছতে কিম ৰদ দিৱে চাবা।
উহ,
এতিয়াও অকণ পিছত ৰ'দ দিবলৈ হলে।
সঁচাকে।
উম, বৃষ্টি খায়ে ৰ'দ দি বৰষুম কি মানে?
উম, এইফালে গ্ৰুপত এখন বেলেগ মেছেজ চলিছে।
হা হা।অই কালেপৰা সচাকে যাম দেই
আহ আহ সঁচাকে যাম অ মোক ফোন মাৰিব লাগিব মই তেতিয়াহে সাৰপাম অ হব যাম উম।
পাঁচটা বজাত গলেও হয় যায়
তাকে
পাঁচটা পৰা ছয়টা লৈ
ভালো লাগে হয় নহয়
উম চবলকে ফোন মাৰিম আও
মুনবৌয়ে সেই কি বুলি কয় তোমালোক দুজনী তেজ কৰিব থৈ দিছো
অ আবেলি যাম আবেলি যাম আবেলি তেচ কৰিম গে
কেনেকুৱা হয় উম
মোৰ ভাত উন্ আম খাই খাই
উম
মোড
ভালো লাগে সঁচাকে ভালো লাগে আকো নো
উম মই সিহঁতক দি আছো সেইটো কাৰণে সেই বুকে কি দিম আও মোবাইলটো যি টি সেইবোৰকে দি আছো
কোৱা কলটা ভাবি
তাকে
হকে আনিছিলে নি কোৱা কল পোৱা কল স ছিল নেকি
অওঁ গোৱা দু আশী আনিছিলে নহয় এতিয়া মোক এতিয়া মোক গগছ মোৰ লগৰ চাৰিটা আছেগে
হেৰি মানে আৰু আশিটোও ডাঙৰ চাগে
ডাঙৰ অ অথনি মুন বৌকো দিলো সেয়া দু টা
অ অ
খালি সে হাঁ দুজনীকো দিলো তিনটা তিনটা মায়ে আৱ দি পঠিয়াব পাৰিলো হেঁতেন আৱ বোলে হ'ব ৰচোন এইকেইটাকে খাই লওঁ আকৌ আহিম
অ হেৰি হৈছে নাই ভাল হৈছে নাই
মা হাত অকণমান ভাল হৈছে
অহ
আজি ট্ৰাই কৰি চাইছিলো ৰাতিপুৱা নোৱাৰিলো খিয়াবলে সেই ইয়াত
এই গাঠ অ আৰু গাঁঠিটোৰ সেই দুখ পাব নহয়
উম জিন জিনাইছে বুলি কৈছে কৈছে জিন জিনাইছে একদম টানি টানি ধৰিছে ফোন কৰিবই পৰা নাই মানে হেৰি কৰিবই পৰা নাই বেকা কৰিবই পৰা নাই দে
ইমানকে দিগদাই নাই তাৰে সেতকতো সেই দিয়াই নাই মিটিং আছ যে উ
ব বোৱাই কি কৰিছে
শুই আছে
উম
বতৰটো ধুনীয়া হৈছে বাৰু শুবলে
বতৰ ভাল আছে তাক এতিয়া তাই চো ন নাহিলে আকৌ শুবলো মন নাযায় বজা ফালে যাম বুলি ভাবিছোঁ এপাক
বজালো যাম বুলি কৈছে নহয় সৰু বৌ
অকলে গৈছিলে। যাম বুলি ভাবিছিলো দুপৰীয়া লাহে কে তাকে হে।
ছোৱালী আনি। যোৱা আগতেই। বতৰটোও ভাল আছে।
তাকে এতিয়া বতৰতো বেয়া হৈ আহিলে নহয়।
কি লাগিছে আৱ।
তোমাৰ এতিয়া দুপৰীয়া ভাত।
কাৰ
তোমা
উ ভাত মই বনাইছোহে এতিয়া।
অ, এতিয়াহে বনাইছা? অ, অ।
মানে সেই ভাত কেইটা ৰাতিপুৱা বনালো। পুতুৱে সেয়া খাই গ'ল। পোতৰ খালে বা বায়েও খালে। আকৌ মোলে বনাওঁ মোলে মানে কি এবাৰো খবৰ নহল।
উম মোৰ ভাত ঠাণ্ডাই আৰু, অ।
চাই ভুল নহয়।
আ?
টাইম অকন হ'ল নহয়। দেৰটা বাজিলে। দেৰটা বাজিলে।
অ।
এনে বোলো ছোৱালী বাৰ তাতে ছুটি দিয়ে নহয়।
অ এনে খাই বৈ আজৰি হৈ থাকিব লাগে।
উম
মই হাত বিচনী লগাইছো আৰু উপায় নাই।
উম, ভাইটো গুচি গল যে।
উম বৰষুণ যাক দিছে আৰু কাৰেণ্টটো গৈছে।
উম মোৰ মেইন চুইছ টো দবাই চাইছোঁ যেনেকে বাজিছে।
উম, আমাৰ ফালে আকৌ বৰষুণ দিয়া নাই হেনো।
অ স্কুলৰ ফালেও বৰষুণ দিয়া নাই। মই ফোন কৰিছো নহয়। বহু নাই দিয়া ইভন এতিয়া ফৰকাল হৈ আছে।
অ ', মায়ে কৈছে সেই, মই কৈছোঁ অ তোৰ ফালে বতৰটো ইমান বেয়া কৰিছিলে, আকৌ মুকলি কৰিলে এতিয়া।
অ', এই কোনোবা এটা চাইডে গৈছে।
মই কৈছোঁ, এইফালে দবা- পিটা বৰষুণ গাজিছেও।
উম', কোনবা এটা চাইড হৈ গৈছে আকৌ
উম
কেতিয়া খুলিব? লৰা, - কেতিয়া শুলে?
লৰা নে? লোৱা দছ- মিনিট মান হৈছে।
উম,
বেছি দাম হোৱা নাই। অ ভাত কিহে বনালা? ভাত, -
কালি মাছ অনা আছিলে।
অহ ',
তাৰ পিছতে একে মাছ বনালো দালি বনালো। দুটা ভাজিলো
উম ',
কি অহ, ' দিম দুটা দি থৈছো। চুৱা দুখ পালো।
উম,
ৰূপচন্দা মাছবোৰ খাই বেয়া পাই যে, -
উম', একচলি খাব নালাগেও বাৰু আমি ভাল পাওঁ বাৰু
তাকে আমি ভাল। যে হেঁতে বেয়া পায়। ভালো লাগে কাইট নাথাকে। গুচাবলৈ ভাল।
খাইো ভাল লাগে।
মোৰ লোকেল মা, - কেঁচা সেইটো ৰূপ -চন্দা মাছ ।অ ', বতৰ দেখিছা নি, কি কৰিছে উম্ ৰূপ -চন্দা মাছটো ভাজিলে ভাল লাগে।
অ ', ভাল লাগে ডালি খনো সোৱাদ হয় বাৰু।
উম, ' এতিয়া আকৌ আহি গ'ল, গৰম।
উম এতিয়া ৰ'দ দিলে আও চাবা টামান মুঠতে আহিব ।
কাৰেণ্ট টো আকৌ কেতিয়া আহিব সিদ্ধান্ত নহল অল
উম উম কেতিয়া আহিব ঠিক নাই আকৌ কেইঘন্টালে কাটিলে ।
সঁচাকে বাই ।
ইছু এটাহে আগে । কাৰেণ্টৰ লিছো এটাহে লাগে আৰু
তাকে
কাটিবলৈ বোলে বেছি গৰম হলেও কাৰেণ্ট কাটিব বৰষুণ দিলেও কাইন কাটিব উম । বতাহৰ বোলে পাত গছপাত । লৈ আহিলে কাইন কাটিলেই
তাকে আমাৰ বিয়াতটোহে বেছি সে আকৌ মানে
অ এতিয়া কাৰানটো গৈছে আমা পাই আমাৰ পৰাায় ৰাজখৰনো দৈত । দি থৈছিল নহয় উৰাই ঘুৰাই তিতিলে ।
উম।
পাহই থাকিলো বাঅ ।
আমাৰ এই বি য়া লাইনটো বেছি কাটে।
উম ।
তিতিলে বেয়া নহব নে সেই । বন
আকৌ ৰ'দ দিলে ভাল হৈ পৰিব নহয়
উম।
উ তাৰমানে ৰ'দত হেৰি কৰিব লাগিব কাইলে তাত বাতি কৰিম বুলি ভাবিছিলো মই ।
অ অথনি বৌকে কৈছিলে ।
খুড়াহঁতৰ ঘতে কওঁ নে নে আমাঘতে কওঁ নে মানে বেছি ৰ'দ দিলও আকৌ কৰিব নোৱাৰি আমাঘৰত এইখিনি চোতালখন আকৌ বৰষুণ দিলেও সেই সহঁতৰ সেই । এনেও ধুনীয়াকে । তিনিখনহে বহি যাব তেতিয়া তাত বৰষুণ দিলেও চিন্তা নাই বেছি । ৰ'দ দি লৈছিলে ।
উম ।
বহি থাকিব পাৰিব ধুনীয়াকে ।
অ সোনকালৰ পৰা কৰিলে হৈ যাব । আহিব আজি সেয়া এতিয়া এতিয়ানো কেইটা বাজিলে বৰষুণ দিয়া বেছি টাইম হোৱা নাই নহয়
অ অ এই নহয় নহয় এইকণ যে এতিয়া এইকণ সময়ত যিমান ৰ'দ দিছে। পেহী ঘৰৰ চোতালত কিমান ৰ'দ পয়ে
অ সেইটোকে কৈছো নহয় নহয় বৰষুণ দিয়া কথাটোলে কৈ
অ অ নহ'বও ৰ'দ দিলে তই পেহী হেতৰ ঘৰতে কৰিব পাৰিবি মই ৰ'দ দিলেও কৰিব নোৱাৰিম
উম
এই কণত কিমান নো ৰ'দ পৰে।
উম ইয়াত কৰিব নোৱাৰা
উম
চোকা ৰ'দত সোনকাল পা কৰিব লাগিব।
সোনকালে এইয়া আকৌ ৰ'দ আহিলেইছা
আহিলে অ
এতিয়া আকৌ ৰ'দ টাই টাই কে মানুহ ওলাব নোৱাৰাকে দিব
উম ৰাতিপুৱা নিচিনাকে ৰাতিপুৱা ৰাতিপুৱা ৰ'দটো ওলাই দেখি আমা কৈছে কামলে নাযাওৱেই নেকি ৰ'দডাল
সঁচাকে আৰু মোৰ ছোৱালীক নপঠিয়াও বুলিয়ে ভাবিছিলো স্কুললে
উম এ এনেকুৱাত সচাকে ক দেহা বিলাক
অ তাৰপা বোলে নমৰ মিটিঙৰ ৰেক টেঙা। আমি মিটিং হলে সেয়া হেনো ইমান পেচিডেন নগলে বোলে আজি সেই চাওক চোনবোৰ চাবও লাগে নহয়
উম
হ'ব দিয়া
উম অকে ৰাখি খিছো
উম